হেল্ল',
ভালনে আপোনাৰ?
অ হয় ভালেই আপোনাৰ
অ ভালেই দিয়ক বাকী আপুনি খোৱা বোৱা কৰিলে?
অ কৰিলো কৰিলো এতিয়া খালি ভাত খাবলৈহে আছে গৰম যে সেইকাৰণে মানে লাহে লাহেৰে বনাই আছে আৰু।
হয় দিয়ক ইমান গৰম পৰিছে নহয় নে
হেল্ল',
ভাল আপোনাৰ নেটৱৰ্কটো বেয়া অকল নেটৱৰ্ক থকা জেগাত আহকচোন।
অ অ ঠিকে আছে ৰ'ব শুনিছে নে মোৰ মাত,
অ মই শুনি আছো। আপুনি শুনিছে? আপুনি শুনিছেনে নাই মোৰ মাতটো?
আপুনি মোৰ মাতটো শুনিছে নে নাই?
মই শুনিছো আপুনি শুনিছে
নেটৱৰ্ক চাগে মোৰ বেয়া হৈ আছে ৰ'ব! মই নেটৱৰ্ক থকা জেগালৈ আছো।
অ আহক।
হেল্ল'?
মই আপোনাৰ মাতটো শুনি আছো, আপুনি শুনিছে? হেল্ল'?
অ হয় কওক?
এতিয়া শুনিছেনে?
অ এতিয়া শুনিছো।
তাকে ইমান গৰম পৰিছে নহয়নে বাৰু?
উম
হেল্ল'!
হেল্ল'!
ইমান গৰম পৰিছে নহয়নে?
গৰম বহুত গৰম পৰিছে দেই।
তাকে। আজিকালি মানে আপোনাৰ ইমান গৰম গছ- গছনিও কাটি দিছে।
অ, ইমান গৰম এই গৰমত মানুহ আৰু
হয় দিয়ক, তাতে আকৌ মানুহে খোৱা- লোৱাৰ প্ৰতিও অলপ মানে হেৰি গুৰুত্বপূৰ্ণ গুৰুত্ব দিব লাগে? তাৰ মানুহে অলপ খোৱা লোৱাৰ প্ৰতিও গুৰুত্ব দিব লাগে।
অ
সেয়াই। অ মই আপোনাৰ মাতটো ভালকে শুনা নাই মানে?
তোমাৰ মাততো শুনা নাই।
অ হেল্ল'। অ হয় হয় এতিয়া অ তাক। কে মানে ইমান নেটকটো বেয়া।
হয় গৰম যে গৰমতে এতিয়া মানে। মানুহ থাকিব নোৱাৰা হৈছে ন সেইকাৰণে গছ- গছনি য'ত আছে মই তাতে গৈ বহি আছো যে।
অ তাকে আ গাঁৱৰ ফালেতো মানে মানুহৰ অলপ পাৰিছেই থাকিবলে।
মানে আপোনাৰ গছ -গছনি আছে যে, অ ইয়াতো অলপ থাকিব পাৰা যায়ে। কিন্তু বা মেইন ৰাস্তালৈ ওলাই গ'লে মানুহ একেবাৰে থাকিব নোৱাৰা হৈ যায়, কালি মই গৈছিলো এজেগালে
অ।
ইমান গৰম বা ইমান অতিপাত গৰম পৰিছে ৰাস তাটো চাইছো অকণো মানে গছ -গছনি নাই ৰখি পেলাই বোলে অকনমান জিৰণি ল
হয় হয় মানে কি কৰিব এতিয়া গছ -গছনিও নাই, উপায়ো নাই, এতিয়া মানে মানুহে নিজৰ কাৰণেইটো কাটিছে।
টো কাটিছে অ মানুহে নিজ সুখৰ কাৰণে ঘৰ বনাইছে, পুখুৰী খান্দিছে। তে, সেইবিলাকতো চব মানুহে নিজৰ কাৰণেই কৰিছে।
খোৱা -লোৱাৰো মানুহৰ ঠাই- ঠিত নোহোৱা হৈছে। উম সেয়াই খোৱা- লোৱাও মানুহে ভালকে নাই কৰা।
ডাঙৰ ঠাই গলৌ মানে ভালকে নাই কৰা, অ মাহৰ তাৰ কাৰণে কও নোৱাৰে দিয়কচোন।
হয় হয় নোৱাৰে আৰু আ পোনাৰ মানে এতিয়া সাৰ দিয়া বস্তুবোৰ খালেওতো মানুহৰ কিমান বেমাৰ -আজাৰ হৈছে।
অ এতিয়াতো আৰু এতিয়া চবে সাৰ আছে চাও এতিয়া আপুনি ফল খাব তাত। সেটো ক আপোনাৰ হাৰদিয়ে।
আপুনি অকণ উঠি যাওক আপোনাৰ নেট্ৰকটো অহা নাই। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল' আপোনাৰ মাতটো অহা নাই হেল্ল'। হেল্ল'। মই আপোনাৰ মাতো শুনা নাই হেল্ল। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। নাই হেল্ল'।